অহ
হয় ভালনে?
অ', ভালে-ভালে তোমাৰ ভাল নে?
হয়, হয়, মোৰো ভাল। কি কৰিছা?
আহ', মই এনেই গা পা ধুই বহি আছোঁ, তুমি কি কৰিছা?
মইয়ো একে মানে ভাত পানী বনাই পিনে বহি আছিলোঁ, তাকে ভাবিলো এটা ফোন কৰো, আজি ভাবিছিলোঁ তোমাৰ এই অসমৰ পৰ্যতনৰ অলপমান আলোচনা কৰো নেকি, কি কোৱা?
অ', নিশ্চয়-নিশ্চয়-নিশ্চয় সেইটো বহুত ভাল-ভাল এটা বিষয় বাছি লৈছা। আহ, আলোচনা কৰিবৰ কাৰণে, নিশ্চয়।
তাকে মানে, যিহেতু মানে আমাৰ অসম এই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন মানে অতি সুন্দৰ ৰাজ্য হৈ দিয়াছোন। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য হওক বা ঐতিহ্য সংস্কৃতি সকলোবোৰ মানে বিশ্বজুৰি পৰিচিত। আৰু লগতে দেশৰ বিভি বিভিন্ন ধৰণৰ, অকল আমাৰ দেশৰে নহয় বাহিৰৰ বিদেশৰ পৰাও বিভিন্ন ধৰণৰ পৰ্যটক আহে আমাৰ ইয়াতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ বা আমাৰ ঐতিহ্য সংস্কৃতিৰ লগত পৰিচয় অ, হ'বলৈ নহয় নে বাৰু?
হয়, হয়, হয়, অ অসমৰ পৰ্যটনে আহ, অসমৰ লগতে তোমাৰ বিদেশৰ সকলো বিদেশৰ নাগৰিক সকলকো আকৰ্ষিত কৰে। যিহেতু উম, অসম তোমাৰ প্ৰাকৃতিক সৌন্দৰ্য লগতে তোমাৰ বন্যপ্ৰাণী তাতে আৰু তাৰোপৰি তোমাৰ চাহ বাগিচাতটো আছেই। এইবিলাকৰ বাবে বিখ্যাত দিয়াচোন, তাৰ উপৰি কাজিৰঙা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো অসমৰ অন্যতম প মানে তোমাৰ পৰ্যটনস্থলী।
হয় হয় ঠিকেই কৈছা মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ লগতে অসমত আমাৰ বহুখিনি মানে চাব লগা ঠাই আছে দিয়াচোন পর্যটনস্থলী আছে তাৰ ভিতৰত তোমাৰ হ'ল এই ব্ৰহ্ম পুত্ৰ নদী এ যেনেকে নদী খনৰ দুয়োপাৰে তোমাৰ বিস্তৃত এ সেউজীয়া প্ৰকৃতি থাকে বা পাহাৰ পৰ্বত আৰু চাহ বাগিচা মানে পৰ্যটকসকলৰ মন মুহি তোলে আৰু লগতে আমি এ তোমাৰ ব্ৰহ্মপুত্ৰ নদীক আমাৰ অসমৰ জীৱন ৰেখা বুলি কওঁ দিয়াচোন আৰু ই যিহেতু আমাৰ পানীৰ মানে বৃহত্তম উৎস হয় আৰু আমাৰ অসমীয়া সংস্কৃতি তি হওক বা তোমাৰ অৰ্থনীতি হওক পৰ্যটনে এই সকলোবোৰ কাৰণে মানে এটা গুৰুত্বপূৰ্ণ অংশ হয় এই ব্ৰহ্মপুত্ৰ নদীখন অ আৰু -আৰু তোমাৰ হেৰি এক যেনেকে তুমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কলা তাৰ লগতে আৰু কিছুমান আমাৰ পর্যটন স্থলি আছে ন যে তাৰ ভিতৰত হল তোমাৰ উল্লেখযোগ্য কিছুমান হল মাজুলী, মানস অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় উদ্যান হল। তাৰপিছত কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰটো এতিয়া মানে বিশ্ববিখ্যাত। কাৰণ আজিকালি আমি দেখা পাই থাকো নো মই কেইদিনমান আগতে বাতৰি দেখা পাইছিলো। যে এই আমাৰ বলীউডৰ অভিনেতা অভিনেত্ৰীসকলে মানে বিশেষকৈ কামাখ্যা মন্দিৰ ভ্ৰমণৰ কাৰণে আহি থাকে অসমলৈ। অ মানে আজিকালি বহুতে দেখা পায় থাকো। সকলোবোৰ অভিনেতা অভিনেতা অকল বলিউডৰে নহয় হলিউডৰো মানে আহি থাকে। এ কামাখ্যা মন্দিৰ শক্তি পীঠলৈ মাৰ আশীৰ্বাদ লবৰ কাৰণে লগতে। তোমাৰ শিৱসাগৰো এটা ঐতিহ্যপূৰ্ণ স্থান নহয়নে বাৰু?
হয় হয় হয়, ঠিক কথা কৈছা তুমি আৰু এইবোৰ পৰ্যটনৰ কাৰণে তোমাৰ বহুত লাভো দিয়াচোন। তোমাৰ আয় বৃদ্ধি পাই লগতে নতুন কৰ্মসস্থানৰ সৃষ্টি। ই দিয়াচোন লগতে হোটেল, লগতে পৰিবহন, আৰু যিবোৰ হস্তশিল্প থাকে এইবোৰ ব্যৱহাৰ উন্নতি হয়। আৰু কিছুমান হয় আৰু মই ভাবো পৰ্যটনৰ ক্ষেত্ৰত অলপ সমস্যাও আছে দিয়াচোন। কিছুমান ঠাইত তোমাৰ উন্নত পথ নাই। আৰু পৰ্যটক পৰিবহণ নাই। তোমাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা তেনেকে বজাই ৰাখিব পৰা নাই আৰু গাইড আৰু প্ৰচাৰৰ প্ৰচাৰৰ অভাৱ আছে। এইবোৰ উন্নত কৰিলে পৰ্যটন আৰু আগবাঢ়িব।
হয় -হয় ঠিকে কৈছা আৰু এই তম আমি যে ক'লো মাজুলীৰ কথা তোমাৰ এ পৰ্যটনস্থলী যিটো আমি য সকলো জানোৱে যে মাজুলী আমাৰ বিশ্ব মানে অন্যতম আটাইতকৈ মানে ডাঙৰ বা বৃহৎ নদীদ্বীপ হয় আৰু ই তোমাৰ বৈষ্ণৱ সংস্কৃতি হওক বা সত্ৰ হওক বা মুখা শিল্প এই সকলোবাৰৰ কাৰণে মানে বিখ্যাত। যাৰ বাবে মানে তাৰ মানে যিটো মনোৰম পৰিৱেশ সেই পৰ্যটন স সকলক বিশ বিশেষকৈ আকৰ্ষণ কৰে। আৰু মাজুলী বুলি কলে আমাৰ প্ৰথমতে মনলৈ আহে ন যে ৰাস উৎসৱৰ কথা। কাৰণ মাজুলী যিহেতটো ৰাস উৎসৱৰ কাৰণে বিখ্যাত। উৎসৱ মানে আটাইতকৈ ডাঙৰ হিচাপে মানে পৰিচালিত হয় তোমাৰ মাজুলীতে। তাতে বিভিন্ন ধৰণৰ ভাওনা পৰিবেশন কৰা হয় আহ নহয়নে বাৰু তুমি বাৰু কি তোমাৰ বাৰু কিবা এনেকুৱা অভিজ্ঞতা আছে নেকি যে উম তেনেকুৱা কোনো পৰ্যটন স্থললৈ গৈ অ কিবা এ সেনেকুৱা এটা অনুভৱ।
পৰ্যটনস্থলী বুলি কলে মই আজিৰ পৰা বহু বছৰ আগতে তোমাৰ ক ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিলো। তাত গৈ পেলাই মই হয় তাতে যিহেতু আমাৰ বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণ হিচাপে নিছিলে তাতে। ত' তাক মই এহেঙীয়া গড় লগতে তোমাৰ হাতী বাঘ এইবোৰ এইবোৰ মানে দৰ্শন কৰিবলৈ সক্ষম হৈছিলো। এই প্ৰথমবাৰৰ কাৰণে দেখিছিলো ভাল লাগিছিলে। আৰু গড় টো মানে মই আগতে গড় যিহেতু আগতে আমাৰ সমাজ বিজ্ঞানৰ কিতাপ টিভি টেলিভিশছনত এনেকে দেখা পাও। কিন্তু মই ভাবিছিলো গড়ক লৈ মানে মোৰ এটা ধাৰণা ভুল ধাৰণা আছিল যে গড়টো সৰু বুলি ভাবিছিলো মই। কিন্ত মানে ভাবিছিলো কি বহুত সৰু হব নেকি কিন্তু যেতিয়া ওচৰত গৈ দেখিলো যে গড়বোৰ সঁচাকে বহুত ডাঙৰ হয়। তেওঁলোক মানে মানে তোমাৰ অ আমাৰ যিখন তোমাৰ জিপচি গাড়ী আছিলে সেইখনৰ সমানে তাতকে অলপ ওখহে আছিলে মানে ত' ত এনেকুৱা আৰু ওচৰৰ পৰা অলপ ভয়ানক হয়। মানে লাগিছিল কিবা যদি আৰু মানে গড়ে যদি আৰু মানে অ অন্যায় যদি কৰে তেনেকে অন্যায়। নাছিলে বাৰু আৰু হাতী। আৰু বাঘ এইবোৰতো দেখিছিলো এই হাতীতটো চ। কৰা হয় ভাল লাগিছিলে এতিয়া এতিয়া বহুত বছ্তৰ। ৰ যোৱা নাই এতিয়া নাজানো বাৰু আজি তোমাৰ দহ বছৰ মান আগতে গৈছিলোঁ বিদ্যালয় ফালৰ পৰা।
হয় মানে এনেকা। কা ঠাই বোৰত গ'লে তোমাৰ নিজৰ মনটোও ভাল লাগে দিয়াচোন আমাৰ নিজৰ উ মানে যিখিনি। উম মন মনত তোমাৰ ধৰা এ চিন্তা চলি থাকে। সেইবোৰো দূৰ হৈ যায় আমাৰ মনটো। পাতল পৰে মানে বহু খিনি ভাল লাগে লগতে এই খিনি। থা ক'ব বিচাৰো যে অ আমাৰ পৰ্যটনস্থলী সমূহেতো পৰ্যটকক বিন্ন পৰ্যটক। আকৰ্ষণ কৰে লগতে তোমাৰ আমাৰ অসমৰ যিটো সংস্কৃতি সেই সংস্কৃতিয়ে আমাৰ পৰক-। - সকল আৰু বেছি আকৰ্ষিত কৰে বুলি মই ভাবো তাৰ ভিতৰত কিছুমান আমাৰ যেনে। সংস্কৃতি হ'ল আমাৰ বিহু উৎসৱ আমি সকলোৱে পালন পালন কৰো আমাৰ বিহু উৎসৱ আমাৰ অসমীয়াৰ প্ৰাণ বুলি কোৱা হয়। আৰু তাৰ লগতে তোমাৰ লোক সংগীত হওঁক আহ বিহু নৃত্য গামোচা তাৰ তাৰ পিছত হাতে বোৱা তোমাৰ কাপোৰ আৰু বিভিন্ন জনগোষ্ঠ মানে সংস্কৃতিয়ে মই ভাবো যে এই বিদেশ যিবিলাক পৰ্যটক থাকে স তেওঁলোকক মানে বেছিকৈ আকৰ্ষ কৰে আৰু তোমাৰ বিহুৰ সময়ত আহ অসমৰ যিটো যিটো মানে তোমাৰ আনন্দ উল্ল মে পৰিৱেশ থাকে সেইটো মানে একেবাৰে মনোমোহা আৰু যেতিয়া মানে তোমাৰ এই বাহিৰৰ পৰ্যটক ক'লে বিহুৰ সময়ত আমাৰ অসমলৈ আহে তেতিয়া তেওঁলোকে মানে আমাৰ বিহুৰ যিটো সংস্কৃতি বিহুৰ আমি যেনে। তিনিটা বিহু পালন কৰো সেই তিনিটা বিহুৰ সংস্কৃতিটো দেখি তেওঁলোকে মানে যথেষ্ট খিনি ভাল পায়। আৰু প্ৰত্যেকটো বিহু মানে তিনিটা বিহু তোমাৰ যিটো বিশেষত্ব বেলেগ বেলেগ পায়। তেওঁলোকে মানে সেই কথাবোৰ বা সংস্কৃতিৰ বিষয়ে জানি ঐতিহ্যৰ বিষয়ে জানি মানে যথেষ্টখিনি ভাল। ভাল পাই বুলি মই ভাবো তুমি কি কোৱা এই বিষয়ে?
হয় তোমাৰ সৈতে মই একমত অ আৰু মই ভাবো। আহ পৰ্যটনস্থলীৰ বিষয়ে যদি কবলৈ যাওঁ আমাৰ। পৰ্যটনস্থলীৰ মানে। তোমাৰ পৰ্যটনস্থথলীৰ ক্ষেত্ৰত আমাৰ নাগৰিকৰো কিছুমান গুৰুত্ব আছে। তোমাৰ যেনে। পৰ্যটনস্থলীবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে আমি পৰ্যটন পৰ। পৰ্যটনস্থলী তোমাৰ ভ্ৰমণ কৰিব গলে আমি যদি আহ নিজৰ পেলনীয়া সামগ্ৰীবোৰ মানে ধৰা। ব পানী খোৱা বল বা এনেকে যদি চিপৰ পেকে বা কিবা কিবি এইবোৰ পেলাই। হব তেতিয়াহ'লে সেইবোৰ পৰিষ্কাৰ নাথাকিব। আমি নিজে এইবোৰ পৰিষ্কাৰ কৰি ৰাখ। ৰাখিব লাগে পৰিশ লগতে পৰিৱেশ সংৰক্ষণো কৰিব লাগে। আৰু সেনেকুৱা আৰু আৰু সকলোৱে মিলি কাম কৰিলে মানে অসম তোমাৰ বিশ্বৰে। এখন আগশাৰীৰ পৰ্যটন ৰাজ্য হিচাপে গঢ়ি উঠিব বুলি মই ভাবো।
হয় হয় একেবাৰে সঁচা কথা দেই ময়ো একে ভাবো আৰু আমাৰ অসমৰ খাদ্য সংস্কৃতিও। মানে পৰ্যটনত যথেষ্ট খিনি ভূমিকা পালন কৰে। কাৰণ আমাৰ যিখিনি অসমীয়া পৰম্পৰাগত খাদ্য। সেইখিনি মানে তোমাৰ কবলৈ গলে বিশ্বৰ কোনো ঠাইতে পোৱা নাযায় চাগে। কাৰণ আমাৰ অসমৰ যিখিনি থলুৱা খাদ্য যেনে তোমাৰ হল খাৰ। ভাত হক বা টেঙা মাছৰ টেঙা হক বা পিঠা লাৰু আৰু মাছ। ত বিভিন্ন ধৰণৰ ব ব্যঞ্জন আৰু তোমাৰ যিখিনি আমাৰ থলুৱা খাদ্য অ থাকে সেই। সকলোখিনি মই ভাবো যে আমাৰ পৰ্যটকসকলৰ মাজত যথেষ্ট খিনি মানে জনপ্ৰিয়। কাৰণ তেওঁলোকে তেওঁলোকৰ যিটো খাদ্য সেই খাদ্য খিনি মানে তোমাৰ। এ ক'বলৈ গ'লে এ বইল খাদ্য বেছি ভাল তেওঁলোকে বইলহে খায় বা। কেঁচা শাক পাচলি তেনেধৰণে খাই, কিন্তু তেওঁলোকে যেতিয়া এই আমাৰ অসমীয়া থলুৱা খাদ্যৰ সোৱাদ বিলাক পায় তেতিয়া খাব যে তেওঁলোকে যথেষ্টখিনি ভাল পাই নতুন নতুন যেতিয়া তেওঁলোকে, মানে খাদ্য বস্তু গ্ৰহণ কৰিবলৈ বা নতুন নতুন খাদ্যবস্তু তেওঁলোকে সন্মুখত পায় তেতিয়া মানে মই ভাবো যে তেওঁলোকৰ, যিটো উৎসাহ বা পৰ্যটনৰ যিটো আনন্দ সেইটো আৰু বেছি বাঢ়ি যায়। কাৰণ তেওঁলোকে যিহেতু সেনে তেনেকুৱা ধৰণৰ খাদ্য বস্তু বাহিৰত নাপায় ন বা তেওঁলোকৰ সংস্কৃতিত এইটো খাদ্য বস্তু নাই। আমাৰ অসমীয়া সংস্কৃতিহে টো মানে খাদ্য বস্তুৰ মূল সেইকাৰণে মই ভাবো যে পৰ্যটক সকলে সকলক আমাৰ অসমীয়া মানে পৰম্পৰাগত যিখিনি খাদ্য, সেই খাদ্য খিনিয়ে যথেষ্টখিনি মানে এ তোমাৰ আকৰ্ষিত কৰে বুলি ভাবো।
ঠিক ঠিক ঠিকে কৈছা, ঠিকে কৈছা এইটো কথাৰ সৈতে একমাত, আমাৰ যিহেতু অসমীয়া থলুৱা খাদ্য খিনি তোমাৰ অতি সোৱাদযুক্ত ন। ত' তোমাৰ যেতিয়া তোমাৰ বিদেশী পৰ্যটকসকলে আহে তেওঁলোকে প্ৰথমবাৰলৈ মানে জীৱনত প্ৰথমবাৰৰ কাৰণে যেতিয়া বচ ব মানে বস্তুবোৰ তেওঁলোকে সোৱাদ লয়। তেতিয়ালৈোকে তেওঁলোকে পাহৰিব নোৱাৰে। যিটো মানে সোৱাদ সেই সোৱাদটো মানে তেওঁলোকে পাহৰিব নোৱাৰে। ত' তাত- তেওঁলোক তাৰ বাবে তেওঁলোকে প্ৰশংসাও কৰে বহুত আৰু উম আৰু সঁচাই আৰু মানে সেইটো সঁচা কথা, এ খাদ্য-খাদ্য থলুৱা খাদ্য এইবোৰ যিবোৰ আমাৰ পৰম্পৰাগত খাদ্য আছে, ইও মানে পৰ্যটনৰ ক্ষেত্ৰত মানে বহু ভূমিকা আগবঢ়ায়। বাৰু তোমাৰ মতে অসমৰ কোনটো ঠাই মানে এবাৰ হলেও মানে সকলোৱে চাব লাগে মানে সকলোৱে চোৱা উচিত যে এইটো বহুত ভাল আৰু।
মই-মই ভাবো যে অসমৰ যত গোটেইখিনি ঠাইতো তোমাৰ চাবলগীয়া হয়, অ, প্ৰাকৃতিক সৌন্দৰ্য যেনে মনোমোহা কিন্তু তাৰ মানে মই ভাবো যে আমাৰ শক্তি পীঠ যে কামাখ্যা মন্দিৰ, সেই কামাখ্যা মন্দিৰটো মানে অ', সকলোতকৈ বেছি মানে চাবলগীয়া পৰ্যটনস্থলী বুলি মই ভাবো, কাৰণ যিহেতু আমাৰ অ, আহ মানে শক্তিপীঠ হয়। এ চাবলগীয়া হয়। সেইকাৰণে মানে তাতে ভ্ৰমণ কৰিলে পৰ্যটকসকলে যথেষ্ট খিনি আ সুবিধা মানে কি তেওঁলোকে যথেষ্ট খিনি ভাল পাব বুলি মই ভাবো।
হয়, হয়, হয়, মোৰ মতে তোমাৰ কাজিৰঙা, মাজুলী আৰু তুমি-তুমি কোৱাতোয়ে কামাখ মন্দিৰ। এই তিনিটা যিহেতু অসমৰ প্ৰকৃতি সংস্কৃতি আৰু তোমাৰ ঐতিহ্যৰ পৰিচয় দিয়াচোন। এ এইটো স এ পৰ্যটকসকলে এবাৰ হলেও দৰ্শন কৰিব লাগে বুলি আমি ভাবো। আৰু-
হয় বাৰু। আজি তোমাৰ লগত মানে কথা খিনি পাতি যথেষ্ট খিনি ভাল লাগিল দেই।
দিয়া দিয়া আমাৰো ভাল লাগিল। ঠিক আছে তেনেহলে।
বেলেগ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছো।
হয় হয়। ঠিক আছে।